হেল্ল' হয়
হয় হয় শুনিছো। আপুনি শুনিছেনে?
হয় হয় শুনিছো। কি কৰি আছে আপুনি?
অ, মই এনে চা চাহপাত, চাহ পানী খাই এনেই আজৰি আছো, আজৰি হৈ আছো। আপুনি?
আচ্ছা আচ্ছা মইয়ো এনে আছো বাৰু। বাকী আপোনাৰ ভাল নে?
হয় হয় মোৰ খবৰ ভাল। আপোনাৰ ভাল?
হয় মোৰো আছো দিয়ক ভালেই বাকী। আপোনাৰ ঘৰত ভালে নে?
হয়, ভালেই ভালেই সকলোৱে সুস্থ সুস্থ হৈ আছে। আপোনাৰ?
হয় হয় মোৰো ভালেই দিয়ক হয়। বাকী আমি আজি দৈনন্দিন জীৱনৰ কথা পাতিব পাৰো ন'?
হয়, হয়, নিশ্চয় পাৰি।
হয়, হয়তো আপুনি মোক আহ জনাওক আৰু আপুনি ৰাতিপুৱাৰ পৰা ৰাতিলৈকে কি কি কৰে।
অ', ৰাতিপুৱাৰ পৰা ৰাতিলৈকে কি কি কলে বো ক'বলৈ গ'লে মই ৰাতিপুৱাতো উঠি মোৰ অ', যিখিনি মোৰ নিজৰ কাম মানে আপোনাৰ মুখ হাত ধোৱা গা ধুৱাই সেইবিলাক কৰি লওঁ। কৰাৰ পিছত মোৰ এখন সৰুকৈ ফাৰ্মাচী আছে, তাত ফাৰ্মাচী ব্যৱসায়ত যাওঁ। যাই পেলাই তাতে থকা হয। তাত থকা হয়, তাৰ পিছত দুপৰীয়া আহো, আহো, আহি পেলাই ভাত পানী খাওঁ আৰু তাৰপিছত আবেলি মানত আৰু এনেকৈ কিবাহত যাওঁ আৰু।
হয়।
অ', হয়, সেনেকে আৰু ফাৰ্মাচীত যাওঁ তাৰপিছত অহাৰ পিছত আৰু অকণমান জিমত জিমত শৰীৰ চৰ্চাও কৰো। সেনেকৈ সেনেকৈৱে দিনটো পাৰ হৈ যায় আছে আচলতে আমাৰ হয়, হয়। আচলতে জীৱনটো এখন আমাৰ বগা কাগজৰ দৰে য'ত প্ৰতিটো পুৱাই আমাৰ আচ নিজৰ কৰ্ম চিন্তাৰে এখন নতুন নতুন ছবি আঁকিব পাৰো। এই হয়, হয়, হয়, হয়।
মানে এইটো আমাৰ ওপৰত হেৰি কৰে ন' দিপেন্দ কৰে ন' আমি কি কৰি‌ব পাৰো। মানে‌ আমি‌ দিনটো ভাল কামত টো লগাব পাৰো বা বেয়া কামতো লগাব পাৰো। ত' আমাৰ ওপৰত হে কথা আমি কেনেকে ব্যৱহাৰ কৰো ন'?
হয়, হয়, হয়।
হয়, হয়। বাকী আপুনি আহ হয়, মই ৰাতিপুৱা উঠো উঠি কেনে উম, হেৰি কৰো পোৱাৰ আহাৰটো কৰো। ৰাতিপুৱাৰ আহাৰ তাৰপিছত এনেকে গা পা ধুই কেনে কলেজত যাওঁ। নটা বজাত ক্লাছ থাকে। ক্লাছ থাকে যিহেতু ক্লাছত যাওঁ, গৈ কেনে ক্লাছ কৰি আকৌ তিনিটা নহলে চাৰিটা বজাত আহো আহি কেনে আকৌ হেৰি কৰো। মানে ভাত খাওঁ ভাত খাই অলপ ৰেষ্ট লও, লৈ কেনে আকৌ পঢ়িব বহু অলপ টাইম পঢ়ি কেনে আকৌ ৰা তিৰ আহাৰ কৰো। তেনেকেই আৰু যিহেতু ষ্টুডেন্ট হয়, ষ্টুডেন্ট হয়তো তেনেকে যায় আৰু কলেজতে বেছি দিন বেছি টাইমটো যায়।
হয়, হয়, হয়, আচলতে আমাৰ জীৱনত এখন সুন্দৰ নিয়ম বা ৰুটিন থকা জৰুৰী। কাৰণ সময়মতে যেতিয়া আমি কাম বিলাক যেতিয়া সময় সময়মতে আমি কাম বিলাক কৰিম। তেতিয়া আচলতে নিজৰ মনলৈ এক ধৰণৰ শান্তি অনুভৱ কৰা হয়, যে হয়, আমি এইখিনি যিখিনি কাম কৰিব লগা আছিল সেইখিনি সময়মতে কৰিছো আৰু কাৰণ যিকোনো কাম আমি যি হয়, কাৰণ যিকোনো কাম আমি সময়মতে যদি নকৰো। কালি লৈ পেলাই থৈ দিওঁ সেই কালিটো আচলতে কেতিয়াও আহি নাপায় কিন্তু। গতিকে হিন্দী এসাৰ কথা আছে য' আজ কৰে চো হয়, হয়, হয়। ত' সেনেকুৱা আৰু আমি স হয়, হয়।
আমি মানে হেৰি কৰো, চব কাম বোৰ মানে পিছত কৰিম পিছত ত' মান আমাৰ মনত প্ৰেচাৰো পৰি যায় ত' মই ভাবো আৰু আহি মানে যোন দিনাখন মানে আজিৰ কামতটো আজিয়ে কৰিব লাগে তেনেকুৱা মানে ৰুটিন মতে চলিব লাগে তে তেতিয়াহে মানে আমি জীৱনত আগবাঢ়িব পাৰিম আৰু মই ভাবোঁ।
হয়, হয়, হয়।
হুম, হুম, হুম।
সেইটো সঁচা কথা।
হয় হয় বাকি আপুনি আপোনাৰ অভিৰুচি কিবা আছে নে।
অভিৰুচি কিবা আছে নে হয় অভিৰুচি বুলি ক'লে আছে বাৰু এনেকুৱা। কবি সেনেকে যেনেকে আ আপুনি আমি কলোৱে শৰীৰ চৰ্চা কৰা হয় তাৰ পিছত খেল ধেমালিতটো এনেকৈ টাইম অতিবাহিত কৰা হয়।
কৰা হয় ন। ঠিকে আছে, আপুনি আৰু বাকী এ জিমত সদায়
শবত হয় জিমত যাওঁ সদায় সদায় মানে কেতিয়াবা কেতিয়াবা মাজে সময়ে আপোনাৰ যিহেতু মই ক'লো যে মোৰ এটা সৰু ব্যয়ৱসায় আছে ব্যৱসায় ক্ষেত্ৰত কেতিয়াবা সেনেকে ম হয়, হয় টাইম পিছে কম পৰি যায় সেনেকে কেতিয়াবা, কেতিয়াবা ক্ষতি হয় কিন্ত ক্ষতি হলে যে মই সদায় ক্ষতি কৰিম সেনেকুৱা নহয় আচলতে
নহয় অ', অ', কেতিয়াবা পৰিস্থিতিত পৰি ক্ষতি কৰিব লগা হৈ যায় ন। কিন্তু
হয়, হয় নিশ্চয়।
কি যেতিয়া পাৰো তেতিয়া আৰু যাব লাগে আৰু নিজৰ কাম খিনি কৰিব লাগে আৰু।
হয়, হয়, হয়।
উম, উম, উম।
আচলতে হয় সেইবিলাক শৰীৰ চৰ্চা এনেকে কৰিলে আচলতে আমাৰ বহুত ধৰণৰ বেমাৰৰ পৰা হ্ৰাস পা পোৱা যায় আচলতে
হয়, হয় ঠিকে কৈছে আপুনি আৰু আজিকালি যিহে যিহেতু বহুত বেমাৰ হৈ আছে মানুহবোৰৰ ত' আমি একচুৱেলি মানে এনেকে ভাল হেৰি কৰিব লাগে আৰু এনেকে জিম চিম যাব লাগে বা য়োগা কৰিব লাগে তে তেতিয়াহে মানে আমি সুস্থ থাকিব পাৰিম ন।
হয়, হয় সেইবিলাক আচলতে নিজৰ শৰীৰটোতো ভাল হয় লগতে আমাৰ যোনটো মন হয় মন মনতোও কিন্তু বহুতখিনি শান্তি পোৱা যায়, আপুনি যেনেকে ক'লে য়োগা বা মেডিটেশ্যন বা য়োগা সেনেকা কৰিলে আচলতে শৰীৰটোতো ভাল হয়েই আৰু লগতে বহুত ধৰণৰ বেমাৰৰ পৰা আমি হ্ৰাস পাব পাৰোঁ বা বেমাৰ ভাল হয় আৰু আচলতে মনত কিন্তু অদ্ভুত ধৰণৰ শান্তি পোৱা যায়
হয়, হয় আৰু দেখিছো আমাৰ মানে বহুখিনি মানুহৰ মানসিক ভাৱেও বহুত অশান্তি হৈ থাকে জীৱনত বা এনজাইটি ডিপ্ৰেচন হৈ থাকে তো সেইবোৰৰ পৰাও আমি ৰাস কৰিব পাব পাৰো ন।
হয়, হয় নিশ্চয়।
উম, উম ত' মই ভাবো মানে য়োগাটো কৰিব লাগে আমি ৰেগুলাৰ তেতিয়াহে চাগে আমাৰ মানে শাৰীৰিক আৰু মানসিক স্বাস্থ্য দুইটাই ভাল থাকিব।
হয়, হয়, হয় কিয়নো এইটো বস্তুতটো আজিৰ আজি বা কালিৰ বস্তু নহয় এইটো বহু বছৰ আগৰ পৰাই এই আহি আছে চলি আছে গতিকে এই বস্তুটো আচলতে ভাল। আৰু আজিকালি দেখিবলৈ পোৱা গৈছে আজিকালি যোনবাৰ নৱপ্ৰজন্ম নৱপ্ৰজন্ম বা আজিকালি ল'ৰা ছোৱালীবিলাকৰ ক্ষেত্ৰত বহুখিনি ধৰণৰ বেমাৰ দেখিবলৈ পোৱা যায় কিন্তু আজিৰ পৰা বহু বছৰ আগতে যেতিয়া আমাৰ ককা দেউতাৰয়ত সেই সময়ত এইবিলাক বেমাৰৰ কিন্তু আমি নামেই শুনা নাছিলোঁ।
ইয়াৰ কৰবাত কৰবাত আজিকালি হয় ডিজিটেল যুগত যেতিয়া যিকোনো বস্তু আ কম সময়তে আমি পোৱা হৈছে বা কম কষ্টৰে আমি পোৱা হৈছে। সেইটো আচলতে কিছু কিছু দিশত আমাৰ স্বাস্থ্যৰ কাৰণে কি হানিকাৰক হৈছে হয় সময় বাচি
হয় আচলতে কি জানে মানে আ, আমাৰ মানে গোটেই চব বস্তুৰে মানে এটা ভাল চাইড থাকে আৰু এটা বেয়া চাইড থাকে ন' এইটো মানে আমাৰ আমাৰ ওপৰতহে ডিপেণ্ড কৰে আমি মানে কেনেকে বস্তুটো লও যেনেকে আমাৰ মানে ডিজিটেল লাইফটো আমি মানে অলপ যদি লিমিটত মানে আমি ব্যৱহাৰ কৰোঁ তেতিয়া কিন্ত লিমিটত যদি ব্যৱহাৰ কৰোঁ তেতিয়া তেতিয়া কিন্তু আমাৰ ইমান ক্ষতি নকৰে কিন্তু আজিকালি মানে বেছিভাগ মানুহে মানে মোবাইলটো লৈ কেনে বহুত ব্যস্ত হৈ থাকে। নিজৰ কাম পাতি বাদ দি কেনে ত' সেইটো মানে এটা বেয়া প্ৰ প্ৰভাৱ পৰে আৰু আমাৰ ওপৰত।
হয় - হয় - হয়, প্ৰভাৱ পৰে হয়।
উম, হুম, হুম,
এইখিনি ক্ষেত্ৰত আচলতে আমি সকলোৱে সজাগ হব লাগিব যেনে আমাৰ যদি লৰা ছোৱালী বিলাকক মানে আ, ল'ৰা ছোৱালীবিলাকৰ যোনটো গাৰ্জেন, গাৰ্জেনে আচলতে তেওঁলোকক সৰু সৰু ল'ৰা ছোৱালীবিলাক বুজাব লাগিব যে
এনেকে ডিজিটেল মধ্যমৰে, থাকিলে ভাল দিশটো থকাৰ লগে লগে, বেয়া দিশো থাকে কিন্তু আমি শাৰীৰিক বা শাৰীৰিক পৰিশ্ৰম কৰাটো উচিত আচলতে।
হয় - হয়, আৰু আপুনি এটা বস্তু মানে আ, সৰু লৰা ছালীবোৰক মানে মবাইলটো দি থৈ দিয়ে কান্দিলে মাক দেউতাকে, বা মানে একদম সৰু পৰাই মোবাইলটো চোৱা অভ্যাস হৈ গৈছে, ভাত খাওঁতে টোপনি নাহিলেও দি দিয়ে ত' আপুনি কি ভাবে এইটো বস্তু টো মানে ভাল অভ্যাস কৰিছে নে বেয়া হয় বুলি ভাবে?
ইটো আচ হয় ইটো আচলতে ভাল অভ্যাস নহয় কিয়নো সৰু ল'ৰা ছোৱালী যদি এতিয়া সি জেট ধৰিব বা কিবা এটা বস্তু লাগেই বুলি ক'ব, লগে লগে যে আমি বস্তু দি দিওঁ বা চাপজ তিয়া ভাত নাখায় ভাত নাখোৱাৰ সময়ত যে মোবাইলটো কিছুমান দেখিবলৈ পোৱা যায় যে চোৱা মোবাইল চাই পেলাই ভাত খোৱা, কিন্তু আচলতে সেই বস্তু সেই সৰু ল'ৰা ছোৱালী যিহেতু সৰু, গতিকে সেই সেয়া আচলতে সৰু ব্ৰেইনত সেই বস্তুটো সোমাই যায় ত্ৰৃগাৰ কৰে যে হয়, মই কান্দিলেহে বা মই জেদ ধৰিলেহে মই উম, যদি নাখাওঁ বুলি কওঁ তেতিয়াহে মোবাইলটো পাম, কিন্তু আচলতে সেনেকুৱা নহয় যদিহে যদি হয় মোবাইলটো কিছু কিছু ক্ষেত্ৰত ছচিয়েল মিডিয়া বা ডিজিটেল মাধ্যম ভাল কিন্তু নিৰ্দিষ্ট টাইম কৰি দিব লাগে যে বাবা তুমি এইখিনি খিনি কাম কৰাৰ পিছতহে তুমি কিন্তু এই মোবাইলটো পাবা যেনেকে ভাত আ, মোবাইলটো দিলেহে ভাত খাব সেনেকুৱা আচলতে নহয় ভাত খিনি খালেহে মোবাইলটো পাবা সেনেকেহে আচলতে কথাটো কব লাগে যদি তুমি ভাত সেই সেইটো যদি বস্তুটো মানে হয় কিছু দেখোন ওলোটা হৈ আছে।
হয়, হয় মই ভাবো আমি মানে সৰু ল'ৰা ছোৱালী বলো আচলতে চাৰি পাঁচ বছৰলৈকে মোবাইলটো নিদিয়াতোয়ে ভাল মই ভাবো আৰু। যিহেতু এই এইটোয়ে মানে চকুৰো বহুত চকুটো বহুত কষ্ট পায় ন' বাচ্ছাবোৰে ত' মই ভাবো আৰু মানে মোবাইলটো মানে অলপ আমিটো কম ব্যৱহাৰ কৰিব লাগেই কিন্তু সৰু ছোৱালীখিনিৰ পৰা আৰু বেছি অলপ দূৰত ৰখাটো উচিত আচলতে।
হয় হয় হয় হয় আ আপুনি ঠিকেই উত্থাপন কৰিছে হয় মোবাইল টো যদিও আমাৰ ভাল কিছু কিছু ক্ষেত্ৰত বেয়া আপোনাৰ যেনেকে কলেজ চকুৰ কাৰণে বেয়া হয়অৱশ্যে সৰু ল'ৰা ছোৱালীৰ যিবিলাক সূক্ষ্ম তাহাতৰ নেত্ৰ গতিকে সেইবিলাক আচলতে আপোনাৰ হয় হয়। ব্লু লাইট আপোনাৰ যোনটো মোবাইলৰ পৰা ওলায় সেইটো আচলতে আমাৰ ডাঙৰৰ ক্ষতি নকৰে যদিও সৰু কিন্তু বহুত অতি সোনকালে ক্ষতি কৰা দেখিবলৈ পোৱা যায়। তাৰ কাৰণে আজি আপোনালোকে দেখিব পাৰিছে হয়তো আজিকালি যিবিলাক সৰু সৰু ল'ৰা-ছোৱালী কিন্তু বহুত ধৰণৰ চশমা ল'ব লগা হৈছে। কিন্তু সেই বস্তুটোবোৰ আজি হয় হয় হয়। কিন্ত সেই বস্তুটো আজিৰ বহুত বছৰ আগতে কিন্তু নাছিল গতিকে এইটোৱে ক'ম পোৱা যায় যে এই মোবাইল বা লেপটপ ইতি বিলাকৰ পৰা আচলতে ধৰণৰ কিছু কিছু ক্ষেত্ৰত ক্ষতি হয়
উম উম উম বহুত
উম। হয় হয়। হয় হয়।
হয়।
হেল্ল'।
কথা পাতি ভাল লাগিলে।
হয় হয় মোৰো ভাল লাগিলে আপোনালোকৰ কথা পাতি।
হয় এনেদৰে আৰু পিছত আৰু ক কথা পাতিম।
হয় হয় নিশ্চয় পুনৰ লগ পাম ঠিক আছে বাৰু ধন্যবাদ।